কি এ। কি কৰিম আৰু এনেই ভাত খাই, বিচনাত পৰি ফেনৰ তলত ৰখি।
অঁ আমাৰো ভাত হোৱাই নাই, ভাত হোৱা নাই মই ভাজিখিনি। বহাই থৈ আহিলোঁ।
অ অ অ, ভাত খোৱা অকণমান দেৰি। হ'য় ন আপোলোকৰ।
অকমান দেৰি হ'য় মানে। তাতে ইয়াত ইয়াত মানে আৰু অকণমান দেৰি হৈছে তাতে ন। পোৱা যায় বাৰু।
অঁ অঁ অঁ অঁ।
উম বাকী অম্বুবাচী কাৰণে? বৰষুণ দিয়া নাই, আজি দিয়া নাই।
এয়াহ।
উম! বতৰটো কিন্তু অকণমান এ ঠাণ্ডা ঠাণ্ডা নিচিনা হৈ আছে আৰু, বোমা হৈ আছে, মানে এইখিনি সময়ত হয়েই যে।
হয়! হয়! অম্বুবাচিৰ।
অ'! অম্বুবাচী সময়ত হয়েই বতৰটো, এনেকুৱা মানে আৰু লাষ্ট পিছত গৈপেলাইটো বৰষুণ দিয়ে মানে।
উম! উম! পালন কৰে নে বাৰু সেইটো।
হা! হা!
পা এইটো পালেনে বাৰু আপোনালোকে?
পালে।
অ'! অ'! উম'! উম'!
আপোনালোকৰ ছাইডত?
আমাৰ ইমান পালা ন? হয়, এইটো। মানে নামঘৰত চাকি নিদিওঁ
অঁ সেইটো কৰা হয় বাকী ইমান পালন
অ মানে কি কিছুমানে যে মানে লঘণীয়া থাকে বা খোৱা খাদ্য তেনেক অ সেইটোয়ে আৰু মানে কি আজিকালিটো ডেইল কাপ ধোৱাই যায়
উম
অ সেইবোৰ ধোৱা পখলা হৈয়ে থাকে আৰু আৰু এতিয়া গৰম দিনততো এতিয়া বেছি এ গাঁৱৰ সদায় থয় যে সেইটো অম্বু বাচি বুলি নহয় বাৰু
অঁ এনেই ধোৱা যায় অঁ গতিকে কিন্তু তথাপিও সেই লাষ্টৰ দিনাখন যিখিনি মানে প্ৰবৃত্তি হয় নেকি সেইদিনাখন সেইনাখন তিয়াই পেলাই মানে কাপোৰ কানি তিয়াইছে। নিয়ম নিয়ম কৰে আৰু।
অঁ সেইবিলাক কৰে বাৰু তাৰপৰা। উ
আৰু বাকী আৰম্ভটো কালি হ'ল বাৰু ন কালি অ কালিৰ পৰাই হৈছে চাৰে সাতটা নহয় নটা তাৰ পিছত।
অ অ।
নিউজত দি আছিল নটাত। অফিচৰ পৰা হৈছে তাৰ আগতে আকৌ অ বাকচ এইবিলাকো চুব নাপায় নহয়। বাকছৰ কাপোৰ কানি উলিয়াব নাপায়।
অ অ।
আপোনালোকৰ বা পৰ মানে পালন কৰে নে নকৰে সেইবিলাক।
আমাৰ মানে সেই ইমান নহয় কিন্তুতে পালন কৰা। তাতে মানে এ অ নহৰ মানে সেই খালি এ হেৰিয়ৰ দিনাখন বা শেষৰ দিনাখন মানে যিদিনাখন সুধি হয়।
হয়।
সেইদিনাখন মানে কাপোৰ কানিবিলাক ধোৱা যায়। এতিয়া চৰু- কেৰাহীটো সদায় ভাত বনাই সদায় ধোৱাই যাইচোন।
অহ
সেইটো কাৰণে ইমান মানে সেই অকল সেইটোহে কৰা যায় কাপোৰ -কানি বিলাক ধোৱা হয়। অহ, নামঘৰত চাকি দিয়া নাযায় এইকেইদিনত সেইটোৱে।
ঘৰত চাকি দিয়া নাযায় আৰু। মানে আমাৰ ঘৰতে থাকা যি মন্দিৰ চাকি- তাকি দিয়া নহয়।
অ, সেই আমাৰ সেই ঘৰৰ নাম। উম
মানুহৰ যেনেকে পিৰিয়ডচ হলে যেনেকুৱা হয় মানে এই ধৰি লওক গদ্ৰেচ -চদ্ৰেচ চদৰ চুব নালাগে আৰু আগতীয়াকে কাপোৰ- চাপোৰ ওলাই থৈ দিয়ে আমাৰ মানে সেই তেনেকুৱা কিবা যদি বস্তু লাগা থাকে এই চাৰিদিনৰ কাপোৰ- কানিবিলাক
উলিয়াই থৈ দিয়া যায় আৰু অহ - অহ।
সেইটো আপোনালোকে
সেইটো আমাৰ কৰা নাযাই দে।
অ' কৰা নাযায়। যায় ন'? সেই একেধৰণৰে পালন কৰে মানে।
অ'!
খালি কিছুমানে লঘোণ থকা বুলি
অ'! কিছুমানে লগ, কিহৰ কাৰণে, মইয়ো এইটো মানে, ইমান ভালকে মই নাজানো দেই।
অ'!
মানে, বিজ্ঞানসন্মত কিবা আছে যদিও মই নাজানো মানে এই বিষয়ে।
সোধা হোৱাও নাই! কিছুমানে কয় লঘোণ আছোঁ বুলি।
অ'! লঘোণ আছো বুলি কয়, অ'! মানে, ‌কিছুমানে বহুত খোৱা খাদ্যবিলাক মোৰ বহুত মানে, বেলেগকৈ সংৰক্ষণ কৰি ৰাখে। সে, শুনিছোঁহে দেই। কিন্তু, মই ইমান জ্ঞাত নহয়। বিষয়ে অ'! সেই, উম! টিভিত দেখি আছোঁ ন' এইকেইদিন মানে, একদম ঘা পুৰা হেৰি হৈ আছে।
অ'! মানে, বহুত বেছি মানুহ আৰু বাহিৰৰ পৰা মানুহ আহে নহয়। ইয়াতে কামাখ্যা ওছৰত। তে নহয় জানো তথাপিও কিন্তু আজিলৈকে মই মানে আমি অম্বুবাচীৰ গৈ পেলাই পোৱা নাই। নাই নাই।
অঁ!
গৈ পোৱা নাই খুব। মানে লেতেৰা কৰে চাগে মানুহ বহুত বেছি মানুহ হয় নহয়।
অঁ অঁ বহু যাম
মোৰ আকৌ তেনেকুৱা তেনেকুৱাকৈ যাব ইচ্ছা নাযায় ম-
মোৰও মানে মই ইয়াৰ পৰাই সেৱা কৰো বাৰু। মানে মোৰ সেই তেনেকে মানে অকণমান গৈ মই শান্তিত সেৱা কৰিব পাব লাগে। মানে মানে যলৈকে নাযাওঁ মানে ধৰ্মীয় অনুষ্ঠান।। যতে নাজাঁও তাৰমানে উ দৰ্শন কৰিম দে যাওঁ যেতিয়া। অকনমান। মানে। শান্তিত থিয়া কৰি মানে আহিব সময় জন্মু আহিব পাব লাগে কিন্তু এনেকে এতিয়া মানে উম
আমাৰ সো চাব যোৱাৰ নিচিনা হয় মানে।
চাবলৈ যোৱা নিচিনা হয়।
উম, দেখি থাকো নহয় টিভিত যে দেখো তেতিয়াই মানে কিবা লাগে। সে আৰু সেইবিলাক মানুহ ইমান গৰমত গৈছে কেনেকে। উম আৰু
উম।
ইমান মানুহ থাকে। তাতে মানে কামাখ্যাত, এতিয়া সিহঁতে বাট থৰুম যায় ক'ত, কেনেকে থাকে? বৰষুণ বৰষুণ পৰিলে সিহঁতে ক'ত অ খুব গোন্ধ হয় সেইকেইদিন লেতেৰা হয় মানে।
বহুত লেতেৰা হয় ন। উম, কাৰণ লেতেৰা হবই কাম নে কি হয়? মানুহ ইমান বেছি হয় ন। কিছুমানে মানে কোৱা, অ কোৱা শুনো মানে মানুহৰ হেঁচা ঠেলাতে গৈ কোৱা যায় মানে।
উম।
উম।
এতিয়া ইমান মানুহৰ বাথৰুম ক'ত পৰে মই মই বুজি নাপাওঁ মানে এনেকৈ বনাই দিয়ে নেকি শিবিৰ নেকি আৰুচাগৈ আকৌ
গোটেই দিনটো কাৰণে যোৱা যায় ন প্ৰথমটো মানুহৰ লাগিব সেইটো সাধাৰণ কথা সেইটোৱে
চাগে টেম্প'ৰাৰী বাথৰৰুম বনাই দিয়ে নেকি সেইটো কাৰণে মানে আপোনাৰ কামাখ্যা পাহাৰৰ তললৈকে মানে আপোনাৰ সেই জাবৰ জোঁথৰবিলাক পেলায় ন ইমান গোন্ধাই মানে। ব লেটৰা হয়
ত মানে মই এটা কথা এনেই গৈছো কামাখ্যা আমি খিনি কৈছো কিন্তু এই এনেক এনেকুৱা অনুষ্ঠানত যোৱা হোৱা নাই
ম জাই অকল অকল কামাখ্যাই খাই গৈছেনে কামাখ্যাতো বহুত মন্দিৰ আছে আৰু
অঁ কামাখ্যা গৈছো আপোনাৰ দৌল গোবিন্দওঁ গৈছো মই
অঁ নহয় নহয় কামাখ্যাই ভিতৰতে বহুত
অ ভিতৰতে ব মোৰ মানে কি জানে মই গৈছো মই। একদম মানে সৰু থাকোঁতেই যোৱা। মই আজি মোৰ মা হাজবেণ্ডৰ লগত মই কথাাছোঁ। কি কামাখ্যা মই একেবাৰে শুব থাকোতেই যোৱা মই।
অ আহিব লাগে এই ওপৰত এটা মন্দিৰ আছে ধুনীয়া মানে একদম শান। ত পৰিৱেশ। ভূুৱৱনেশ্বৰী বুলি কয় মা ভূৱনেশ্বৰী তাৰপিছত বগলা মন্দিৰ আছে। এই এনেকে কিবা কিবি মন্দিৰ আছে অ অকল।
বুলি ভাবিছোঁ ভগৱানে নিলে। নাইনিলে এইবিলাক লৰাটো এক। অকণমান ডাঙৰ হৈ লওক মানে।
অঁ অঁ এতিয়া সুবিধা সৰু থাকিলে।
হয় -হয় সেইটো কাৰণে।
এনেতো কামাখ্যা মন্দিৰৰ মেইন মন্দিৰৰ ভিতৰত মানে সোমাবলৈ নোৱাৰি মানে ইমান দীঘল লাইন আপোনাৰ।
অ আমি যেতিয়া গৈছিলো নহয় তেতিয়া ইমান লাইন নাছিলে মোৰ মানে শ। কথাটো মনত আছে। মানে এনেকে। আজিকালি নহয় মানে টো গম পাও বাও মানে এনেকৈ আপোনাৰ হেৰি এ দুইজন দুজনকে সোমোৱাইছিলে তেতিয়া মানে আপোনাৰ পা নাকে মানে এ সেয়া কৰি মানে পঠিয়াই দিয়ে তাতে সেই মালা দিব লাগে মালা দিয়ে নহয় কিছুমানে
উম উম
তেতিয়া মানে মনত আছে আৰু এতিয়া মানে সেইটো লাইনত বোলে সেই মন্দিৰভাগত সোমাবলৈ মানে বহুত মানে হেৰি লাগে
বহুত লাইন পাতিব লাগে সেনেকে এ গ্ৰীলছ দি পেলাই তেনেকে বনাই দিছে মানে লাইন পা গৰমত নোৱাৰি মানুৰ অৱস্থা বেয়া হৈ যাব আৰু যদি লাইন নাপাতে তেতিয়াহ'লে ভি আই পি পাছ ল'ব পাৰি পাঁচশ টকাকৈ এজনত এজনত পাঁচশ টাকাকে দি পেলাই লাইন নোহোৱাকে
অ অ মই মানে এনে এটা কথা মই বেয়া পাও এই ভগৱানক বোলে ব্যৱসায়টো মই ভাল নাপাওঁ
অ সেইটো ব্যৱসায় কৰে আৰু অকল ইয় কামাখ্যা বুলিয়ে নহয়
অ মেক্সিমামতে
বাহিৰৰ মন্দিৰতো আমি এই জু জুতিৰ লেংগুৱেজ চাবলৈ গৈছে যি তিনিটামান জ্যোতিলিংগ পালোঁ আৰু মহাৰাষ্ট্ৰ যাওঁতে সেই জ্যোতিলিংগ এাটাতো সোমাব নোৱাৰি মানে। ইমান দীঘল আপোনাৰ কিমান। কিলোমিটাৰ লাইন। সেইটো লাইনতো সোমাব নোৱাৰি ভি আই পি পাছৰ দাম আপোনাৰ এহেজাৰ টকা। কোন সোমাব বাৰু? গতিকে এ সেনেকেই গুচি আহিলোঁ আমি বাহিৰৰ পৰাই দৰ্শন কৰি সেৱা চেৱা কৰি। জ্যোতিলিংগ তিনটা নাচালোৱে। এই ধৰে কিন্তু এটা কথা। অ যে কামাখ্যা মন্দিৰত মানে এনেই দিনটো সোমাব নোৱাৰি ধৰি লওক। যদি গধূলি সময়ত যায় পাঁচটাৰ পিছত তেতিয়াহ'লে মানুহ ইমান না থাকে ন তেতিয়া আৰামচে সোমাব পাৰি এতিয়া ফ্ৰী থাকে সোমোৱাই দিয়ে সিহঁতে। অ সে সেইটো বুলি গম পোৱা নাছিলোঁ মোৰ ভন্টি কিছুদিন আগতে গৈছিল মানে ভণ্টি আৰু দেউতা সিহঁতে গধূলি সময়ত গৈছিল মানে যাওঁতে আৰামছে সোমাইছে ইমান ব বছৰৰ পিছত।
অ তেতিয়া পাৰি ন?
পাৰি
এইটো কৈ থলে ভালেই হ'ল কেতিয়াবা মায়ে নিলে অ সেই গধূলি সময়ত যাব পাৰিম সেয়া
আৰু বাকী হেৰি কি কৰি আছে আপোনাৰ বাচ্ছাটো?
হা হা
বাচ্ছাটো কি কৰি আছে? অঁ শুলে অঁ সেইকাৰণে মাত আজি শুনা নাই মানে, হি হি অঁ
আপোনাৰ এইফালে আহিছে নাই আপাৰ আসাম ৰ ফালে,
অঁ আপাৰ আসাম ফালে যোৱা হোৱা নাই নহয়? যোৱা হোৱা মানে অঁ য'তে এবাৰ গৈছোঁ যোৰহাট গৈছিলোঁ কিবা ট্ৰেইনিং অঁ যাম বাৰু
ত হয় হয়
জাম কেতিয়াবা
তাকে সে এই হেৰি গৈছেনে? এই কিয়? এই কি বুলি কয় নহয়, মোৰ নামটো মনত আহিছে আৰু গৈছে।
অ' এইটো হয়ে নাই -নাই শিৱদৌল যোৱা হোৱা নাই। অকল এই মানে একোৱেই ফুৰা নহ'ল আৰু। খালি গ'লো আৰু আহিলোঁ আৰু এনেকোৱা।
মোৰ তাৰপা শিৱদৌললৈ বেছি দূৰ নহয় বাৰু।
যাম কেতিয়াবা।
উম, মোৰ শিৱসাগৰত নহয়। শিৱসাগৰ পাবগৈ নালাগে।
অহ -অহ দিয়ক ক'ত যোৰহাটতে?
আহ, অহ দিয়ক -দিয়ক ঠিকে আছে।